হেল্ল'।
অ কি কৰি আছা।
এ খাই বৈ এতিয়া শুব ওলাইছিলো আ তোমালোকে কি কৰিছা।
মই আছোঁ এনেই পঢ়া অলপ কাম কৰি আছিলোঁ।
অ হয় নেকি খোৱাই নাই এতিয়া পঢ়িয়ে আছা।
অ পঢ়িয়ে আছো গা চা ভাগৰ লাগি গৈছো মোৰ।
অ। তুমিচোন বৰ ষ্ট্ৰং আছিলা কেনেকে ভাগৰ লাগিছে।
সৰুতে মই ইমান ভাল আছিলো। গোটেই মোকৈ ডাঙৰ ডাৰ ল'ৰা ছোৱালীবিলাক। বকু মই পিছ পেলাই দিছিলো। ইযান সেই।
হয়। তুমি সকল ইমান। আগতে খেলত চবতে এক্সপাৰ্ট আছিলা। দৌৰিব ইমান পাৰা নহয় চবতকৈ প্ৰথম আহা তুমি।
অ সেইটোয়ে সৰুতে যে মই মই। খবৰকে পিছালাই দিওঁ। মই গোতে প্ৰথম আহো। দৌৰা ভাল আছে হে। পুৰস্কাৰো মই পাই থৈ দিছো। স্কুলতো পাইছো আকৌ হেৰি কি কয়। মেট্ৰিক পাছ হ পিছতো পাইছো।
অহ, পাইছা আকৌ মই দেখিছো নহয়।
গৈছো। এই সৰুতে যে মই আ বহুত খেলিয়ে শুই থাকো যে সেই চাগে গাটো ভাল হৈ থাকে। ভাল ভাল বস্তু খাই থাকো আগতে - চাগে চাগ চব এতিয়া ডাঙৰত আহে উম ডাঙৰ হোৱাপা এতিয়া এই বাহিৰৰ বস্তুবিলাক খাই খাই মোৰ অলপমান- চাগে হেৰি হৈছে। আকৌ খেল থাকোঁ যে এনি টাইম বহি বহি পঢ়ি থাকোঁ।
অ অ হয় হয়।
বেয়া হৈছে চাগে শৰীৰটো।
সেইটোৱে সেইটো কাৰণেই।
উম ব্যায়াম কৰিব লাগিব।
ভাল ভাল খাবাচোন তুমি খাই থাকিলে মানে আকৌ আগৰ নিচিনা হৈ যাবা। আগতে তোনা তুমি একদম খেলত একেবাৰে দৌৰত একেবাৰে চবতকৈ প্ৰথম আহা আকৌ এতিয়াও আহিব পাৰিবা খাই থাকিলেই হ'ল এতিয়াও খেলি থাকিবাচোন এ তেওঁ কিবা- খিনি খেলি থাকিলে হল আকৌ। আহ ঘৰতেও খেলিব পাৰা, মন মনটো ভাল লাগিব। বাহিৰতে ওলাই পেলাই কিবা নহয় কিবা এটা ভিতৰতে সোমাই থাকিলে তেনেকে গা বেয়া হয় উ
ভাল ভাল বস্তু লৈ আহিছে।
অ
কল লৈ আহিছে, আনাৰ লৈ আহিছে, কৌ সেই ধ তামোল হৈ আহিছে। কালি মধ্যম টো খালি যে তাকো ভাল লাগে যে, যে সেইকাৰণে মোৰে আ কৰিলো।
তাৰমানানে উম, হয় আগতে মানে কি এনেকে, এতিয়া মানে শৰীৰক মানে ভাল বুলি খোৱা হয়। আগতে মানে নিজে, ভাল পাই খোৱা বস্তুতো মইটো খামেই মোৰ ভাল পাও মানে সেনেকে খোৱা এতিয়া মানে ভ এনেকে খোৱা যায় মানে শৰীৰৰ কাৰণে ভাল সেকাৰণেহে খোৱা যায় সেইটো কাৰণে মানে হে সেই আগতে যি তি সে পালে সেইটো খাই দিয়ে সেইটো পালে সেইটো ভাবি গুণি থকা নাযায় মানে আও সেইকাৰণে মানুহৰ শৰীৰতটো ভাল হৈ থাকে এতিয়া মানে ভাবি গুণি এইটো খাম নে নেখাম এইটো খাম সেইকাৰণে কাম শৰীৰটো ভাল হয় সেই তেনেকে খোৱাৰ কাৰণেই প্ৰব্লেমটো হৈ গৈছে মই জপতিয়াই খাব লাগে আজি
উম মই যে তেতিহা ভালো নাপাও জানাই যে
অ সেয়া এতিয়া ডাঙৰ হপা বেয়া পোৱা হৈছে মানে আগতেো খুৱাই যি দি দিওঁ তাকে
উম
ডাঙৰ হোৱা পা অকল সলনি হৈ গৈছা অলপ আও তাতে বাহিৰত থ আহ থাকি আহিলা অ উফ
অলপ হেৰি বাহেঅ বস্তু বেছি ভাল লগা হৈ গৈছে আৰু মাজ
অ সেইটো সেইটো কাৰণে উম সেই নিজে কিবা বনাই খাব জানা নেকি
পোলাও বনাব জানো ঢকলাটো তোমাৰ বহুত ভাল লাগে হয় অ এই মোৰ গুজৰাটতে জন্ম হৈছিলো মই গুজৰাটত জন্ম হৈ আছে সেইকাৰণে চাগে গম পাওঁ
অ সেইকাৰণে তুমি ভাল পোৱা চাগে ঢুকলা অ এতিয়াহে বুজিছো ল'ৰাটো পাঞ্জাৱত জন্ম হৈছে যে সি সেইকাৰণে পৰঠা চৰঠা কিবা কিনি খাই ভাল পায় উম অ অ তাকে অহ এই তেনেকোৱা চট পতা বস্তু ভাল পায় আও পৰঠা উম কিবা কিব
উ উম অ এই ধকলাটো শুনা এনেই সহজে ঘৰতে বনাব পাৰি মইতো বনাই থাকোঁ বেচন আনি লব বেচন তাৰপিছত বেকিং ছ'ডা আৰু বেকিং পাউদাৰ
অঁ অঁ
মানে এই দুটা বস্তু নহ'লেও কথা নাই আপুনি ই'ন' পেকেট এটা আনিলে হল তাৰপিচত সেয়া বেচনতে নিমখ অলপ দি দিব হালধি অলপ দিব তাৰপিছত হেৰি কয় এইটো কি আছিলে অ ইন' পেকেটটো যে হয় যে সেয়া ই'ন' অলপমান দি দিব
অ অ অ অ কেকৰ নিচিনা মানে বেচটো বনাই লব লাগিব কেক যেনেকে বনাই হয় উম গম পাইছো গম পাইছো
অলপ জ্বলা ভাল পাই যদি হেৰি ৰঙা চিলি পাইডাৰ দিব পাৰিব অ উম সেয়া দি পেলাই ঘুলি ললে তাৰ পিছত কেকৰ নিচিনাকে হেৰি বনালেই হ'ল আৰু বস্তুতটো প্ৰেছাৰ কুকাৰটো বনাব পাৰি বানলে নহ'লে কেয়াহিতে দি দিলে
অ' হয় নেকি উম।
কুকাৰ আছে যদি আপোনাৰ ঘৰত আপুনি ৰাইচ কুকাৰতে বনাব।
অ' বনাই চাম মাছে আছে ৰাইচ কুকাৰ আছে প্ৰেছাৰ কুকাৰটো বনাব পাৰি ৰাইচ কুকাৰটো বনাব পাৰি চাগৈ ন। উম। বনাই চাম এদিন মই। খাইতো ভালে পাও গুজৰাটত আছে। আলু যে আমি গুজৰাটত থাকোতে মানে সেই বস্তুটো খুব খাইছিলো ৰাস্ত। পাদু যে ৰাতিপুৱাই ব্ৰেকফাষ্টত। মানে বেকটো নবনালেও হয় মানে ৰাতিপুৱা নাস্তাটো মানে ৰাত। ৰাতিপুৱা আহাৰতো সেই কিনি পেলাইহে খাব পাৰি আম। নাই হেড। টো বস্তু ৰাতিপুৱাই আহে আৰু ঢোকলা ঢোকলা কৰি কৰি মানুহ এজন তাপা আমি আৰু ৰাতিপুৱা একো বান। অলপ দেৰি হৈ গ'লে স্কুল যোৱা ল'ৰা ছোৱালী তাকে কিনি আনি আনো আৰু ধুনীয়াকে খুৱাই বো। খোৱাই বা নিজেও খাওঁ।
অ' আকৌ লাষ্ট এটা আপুনি তাৰকা মাৰি ললেও মাৰিবও জানেই ন। এনে দালিত যেনেকে তাৰকা মাৰ যায় যে হেৰি অ' সৰিয়হ যে গু। টি কেইটা যে হয় যে।
অ' অ' সৰিয়হ বীজকিতা অ'।
অ' হেয়া জল। অ' সেয়া জলকীয়া।
অ' অ'।
উম এইবোৰ আৰু কৰি কৰি পাত্তা যে নৰ। সিংহ পাত। যে হয় যে। অ' অ' অ' সেইটো দি দিব লাগিব সেয়া দি পেলাই তৰ্কাটো মাৰি পেলাই সেই ত। কা খিনি আপুনি ঢকলাটো যে।
অ' মই মানে অ' তাৰপা সেই তৰ্কাটোত মই আৰু এটা বস্তু- টো দিয়া দেখিছো মানুহ এগৰাকীক এই চেনি অকনমানো দি চেনি অলপ দি পানী অকনো দি দিয়ে কেঁচা জলকীয়াও থাকে যে।
অ' অ' হয় সেই অ' কোনোবাই মিঠা অলপ মানে মই আচলত মিঠাটো। ভাল নাপাও সেই। তেনে নকৰিলো। কিন্তু বাহিৰত যে হয় যে সিহঁত তে সেইটোত কৰে হেৰি চেনি দি পেলাই গোটেই পানী খিনি বন- বনাই ল'ব তাৰ পাছত সেই পানী খিনিত বীজ তোপত
অ তেতিয়া মানে বেছি ৰসটো পোৱা যায় অ ৰসটো ৰশাল হৈ যায় নে হেৰি টুকলাটো মই দেখি আছিলো বনোৱা মানে মানুহ এজনিয়ে
অ কিছুমানে তো হেৰি দোকানটো আপোনাৰ হেৰি চেনি পানী ডুবাই থৈ
অ তেতিয়া হেৰি হয়তোন খাবলৈ অ কোমল হব কাৰণে মানে
অ কোমল হবৰ কাৰণে আকৌ কিছুমানে যে মিঠাটো হ'লেহে ভাল পায় বেছি বেছিকে হেৰি অলপ ৰসতটো থাকিলেহে ভাল পায় ন তানে আহ
হয় হয় এতিয়াহে হয় হয় মই এতিয়া সেইকাৰণে মানে ভাবিছো এই বস্তুটো খালে মানে শৰীৰৰ কাৰণেও ভালেই বেচনহে হয় নে নহয় একো ময়দাতটো নহয় তাকে সেইবিলাক বস্তুৱয়ে খাব লাগে অ এই ল'ৰাটোৱে জানাই এই বস্তু বস্তুো মানে সি খাই ভাল পায় নে নাপায় মই বুজি নাপাওঁ দিলে অকমান খাব আৰু নাখায় বেছি মানে সেইকাৰণে মই তাক অ বনাই খুৱাব লাগিব আহ আহ বনাব লাগিব
অ
এ ঘৰত বনোৱা বস্তু বিলাক বনাই থাকিলেই হ'লা এনেকে উ টাইম হ'ল টাইমতটোও মানে যায় ত শিকাও যায় বস্তু বস্তুবিলাক আৰু নিজে বনাই খোৱাতো ভালো লাগে নহয়
অ হয় অ তাকেই
অ তাৰ পৰা আকৌ এতিয়া ইডলি বাহিৰা মানুহ বিলাক তাকে যে ই উম মানে আমাৰ অসমত নহয় আহ বেলেগ চাইডত মানে ই ইডলি বনাই ইডলিটো খোৱাত টোও ভাল সেইটো চাউলৰ বইল তেলত ফ্ৰাইও নহয় হয় মানে হয় নহয় তেলত ভাজা নাযায় মানে তেলত আহ সেই ইডলিটো মানে অ ঔট চদিও বনাই নেকি
অ টছেটো বনাব পাৰ উট খিনি অলপ পানী ডুবাই পেলিই উডচ খিন পানী ললেই হ'ল আৰু
অ অটছ খিনি মানে হেৰি আৰু কি তাত কি দিব লাগে
আৰু চুজি অলপ দি দিব
অ অ চুজি অকমান দিলে ফুলি আহিব চাগৈ হয়নে
অ বস্তু তেতিয়া ফুলি আহিব উম মানে জলদি বনি যায় আৰু উম তেতিয়া এনে মানে এদিনমান ৰ অ কালি তাকেই বনাবা
আহ তাকেই কালি বনাই চাম বাৰু আহ তাকে নাৰিকলৰ চাটনি অলপো দি দিম আৰু টা অ বনাই ল'মা
অঁ, অঁ তাতে বেকিং চ'ডা অলপ দি দ অঁ,
অঁ বেকিং পাৱ দাৰটো ন চৌদা আটাওছ মিঠা চৌদা
মিঠা চল অ মানে যোনটো আছে আৰু সেইটোকে দি দিব
অঁ, অঁ টছটো মানে নিতিয়াকে পিচিব লাগিবনে তিয়াই থৈ পিচিব লাগিব
পি লাগিব
পানী মিদিয়াকে পিচিলে হ'লা ন পাউদাৰ ন হৈ গ যাব অঁ তাৰ পৰা হেৰি চুজি খিনি চুজি খিনি পিচিব লাগিব নে নালাগে
চুজিখিনি চ নালাগে
আহ চুজি খিনি পানী তেনে হেৰি হৈ যাব ফুলি যাব
হেৰি পিছা আগত হেৰি কৰি ল'ব অলপমান কেৰাহীতে গৰম কৰি লব।
হয় নেকি? ফ্ৰাই কৰা আনিছো নেকি? অ' শুকান মানে পিচ চাইজ অ, অ' গৰম কৰি ল'লে মানে হেৰি হয় মানে। অকণ কুৰ কুৰা হয় যে সেমেকি থাকাটো গুচি যায় পিছা যায় পতককে মানে আৰু। শুকা শুকান হৈ যায় ন'।
অ' আৰু আৰু এটা থাকে নহয়, উটছ মানে এই হেৰি বেলেগ বেলেগ ধৰণৰ উটছ থাকে এটা আপোনাৰ ইনষ্টেন্ট উটছ থাকে। আৰু এটা কিবা ৰোল উটছ থাক থাকে টো ইনষ্টেণ্ট টো আপুনি পানী মিলাই পেলাই খাবই পাৰে কিন্তু কিছুমান উটছ ত' আপুনি হেৰি যোনতটো পানী লগত খাই সেইটোকো আপুনি অলপমান কেৰাহিত গৰম কৰি ল'ব লাগে তাৰপিছতহে গৰম কৰিহে খাব লাগে।
অ, অ, হয় নেকি কি নাজানো নহয়। উটচ ইমান ব্যৱহাৰ ৰ নকওতোন সেইকাৰণে মানে উটচৰ বিষয়ে ভালকে নাজানো। আমি মানে অসমীয়া মানুহতো ভাতকে খাওঁ যে দুপৰীয়াত ৰাতিপুৱা দুপৰীয়া গধূলি তিনি সাঁজ ভাতকে, ভাতে চলে মানে। সেই কাৰণে মানে এ এইবিলাক বস্তুৰ বিষয়ে ভাবি নহয় মানে আতিয়াও মানে দেখিলে বেলেগৰ খোৱা বোৱা খাওঁ খাওঁ লাগে আকৌ খাই নোচাওঁ বনাই চাওঁ কেনেকুৱা বোলো সেইকাৰণে মন যায় সেইকাৰণে শিকি থাকোঁ মাজে মাজে আৰু। বেলেগৰ পাওঁ মানে এনেকা সুধি থাকো মানে তোমাকো সুধিছো কে কেনেকে কেনো বনালা বিলি কেনেকেনো বনাই জানি থলে ভাল আৰু কেতিয়াবা মানে কাম আহি যায় মানে এইবিলাক বস্তু মন গলে খালো বনাই বেলেগ আলহী আহিলে বনাই খোৱালো সেইটোৱে
হয় হয় আকৌ অলপ নতুন নতুন বস্তু চু বনাই খুৱালে ভাল লাগে।
অ নতুন নতুন বস্তু বনা বলাগে মাজে মাজে কিমানু সদায় ৰাতিপুৱা ভাত দুপৰীয়া ভাত গ ধূলি ভাত এইবিলাক একেৰাহেনো খাই খাই আমুৱাই নে নামোৱাই নাজানো মানুহ বিলাকৰ আমাৰ মোৰ হ'লে আমুৱাই যায় তিনিবা তিনিবাৰ ভাত খাই। সেইহে বেলেগ বেলেগ বস্তু খাই ভাল পাওঁ মানে
অ এটা বস্তু বনাই বনাই এনেই ভাগৰও লাগি যায় বেলেগ বেলেগ
এ তাকে বনাই বনাই মন চন হেৰি হৈ যায়
ই
অ হ'ব অ হ'ব দিয়া ৰাখিছো অ অ টোপনি ধৰি আছে মোৰ উম হ'ব দিয়া অ